অহ ভাত খালে নে কি।
ভাত খালোঁ।
খুলিয়ে নেকি।
এ শুবলৈ লোৱা নাই বৰ কষ্ট হ'ল যে আজিৰ দিনটো।
পথাৰলৈ গৈছিলো অ'।
অ' পথাৰত কি কৰিব লৈ‌ গ
মাটি গোচোৱা আমা
অ' অ' মাটিৰ ৰুই চা গৈ। কেই বিঘা ৰুলি আজি?
ৰুৱনীয়ে ৰুইছে মই সিহঁতৰ লগতে এনেই পাতে কথা পাতি পাতি আৰু। এবেলা খেদিলোঁ আৰু।
কে বিঘা ৰুলি?
নাই, মই পাঁচ পাচঁজনী গৈছে আজি।
অ' এয়া মানুহক ভাত দিব লাগে ন?
নিদিও নিদিও, চাহ খাই সিহঁত। তে দুপৰীয়া ঘৰলে যায়গৈ যি ৰ'দ আৰু কিনো কাম কৰিব সিহঁতে আও। সেইকাৰণে সিহ দুপৰীয়া যায়। গে, চাহ লৈ যাওঁ আৰু ৰুটি চাহ লৈ যাওঁ। লৈ গৈ অও তেনেকে থাকি কৈ আহিলো। গৰম যি হৈছে আৰু।
উম আজি বেছি গৰম পৰিছে মানুহ ৰ'দত কেনেকে আছে অ' পথাৰত।
উ সেইকাৰণে আজি আমি সাতটা বজাতে গৈছো ৰাতিপুৱা। গৈ আমি এঘাৰটা বজাত আচ এঘণ্টা আগতীয়াকৈ আমি উঠাই দিলোঁ, ৰোৱনীকেইজনী। বেয়া লাগে নহয় ৰ'দত।
অ'। তাহাঁতৰ চৰবত তৰবতহে বনাই দিলোঁ। লাগে।
চৰবত অকণ দিব লাগে, সেই দুপৰীয়া সময় অকণ সিহত নাথাকে নহয় ঘৰলে যায়গৈ যে।
অ' সেইয়াই তথাপিও চৰবত হে দিব লাগে এই চাহ তাহতকে।
কাইলৈ অকণ দিব লাগিব।
উম।
খোৱাব লাগিব।
কেবিঘা মাটি হেৰি দিছে, বোকা দিছে?
নাই আমাৰ এতিয়া প্ৰথম এবিঘা মাটি দিছে দ' যে, সেইবিঘা মই মাটি বেছি নাই নহয়, আমাৰ তিনি বিঘ সেয়াই মাটি এতিয়া সেইবিঘাত দহ যে। সোনকালে ৰুই দিওঁ বোলো আৰু। তেতিয়া বৰষুণলে ধৰক ধান ক'ত ধান টো ডাঙৰ হ'ব।
এতিয়া বতৰো কমেই বাম মাটি খিনিটো কৰিব হোৱাই নাই।
বাম মাটি নাই এতিয়া দ' মাটি লৈ দিওঁ বোলো। সেইকাৰণে দক কৰিই দিওঁ এনেই আমাৰ বাম মাটিৰ খেতি ভালো নহয়।
উম।
তথাপিতো কিবা এটা কৰিব লাগিব।
উম, কি ধান ৰোৱা গৈছে?
এইটো আপোনাৰ লাকি হালী ৰুইছো আমি।
অ', নাকি খালে নাকি খালেতো কি ভাল নেকি বাৰু?
ধান লাগি শাৰীটো মানে ভাল বুলি নহয়। এই আমাৰ আগৰ পৰা আমাৰ এইটো খেতিয়ে বেছিকে কৰোঁ আজিকালি নতুন নতুন প্ৰডাক্ট নতুন নতুন ধান ধেৰ ওলাল হয়। হ'লেও মানে ধৰক আজিকালি কঠীয়া কিনিবলৈ পায় আগতে মানুহে কঠীয়া ঘৰতে মানে এক্সট্ৰাকৈ বাচি ল'বলৈ কৰি মানুহে কঠীয়া জু ধুনীয়াকৈ জুগুটাই থৈ দিয়ে। আজিকালি মানুহে কঠীয়া পাৰিবলৈ কিনিহে আনে, কিন্তু আমি আকৌ এই লাগিশালীটো আমাৰ অতি সিজে আমাৰ পুৰণা হয় আমি ঘৰতে কৰোঁ। সেইকাৰণে আমাৰ এইটো ধৰণৰ কঠিয়া আমি কৰোৱেই।
ভাত খাই ভাল লাগে নে এইটো ধানৰ?
ভাল লাগে আকৌ, মানে ইমান মিহিও নহয় ইমান ডাঙৰ নহয় মধ্যমীয়া আৰু। অকে।
মই বাৰু ৰুই পাইছো পথাৰলৈ গৈ পাইছো কিন্তু ধানটো ইমান ভালকে চিনি নাপ
অ', আমিও তেনেকে ইমান নাজানো।
ৰঞ্জিত ধানটোহে চিনি পাওঁ, ৰঞ্জিত বুলি কোৱা ৰম মালা বুলি কোৱাটো সেইকেইটা, অ সেইকেইটা কোৱা শুনো আৰু আগতে আৰু সেইকেইটা তাকে জানো আৰু চিনি পাওঁ আজিকালি ধানৰ নাম ঢেৰ, নতুন নতুন ধানৰ নাম একেবাৰে ডিজাইনৰ ডিজাইনৰ ধান তলা
অ সেইবিলাক, আমি নাজানো আজিকালি আৰু। আপোনালোকৰ মাটিৰ হাল চাল বাইছেনে নাই?
উম, আমাৰ হাল বাই আছে। বোকা দিব পৰা নাই, দ আছে, বামো আছে কিন্তু বোকা দিব পৰা নাই, পানী হোৱা নাই কম হৈ আছে পানী সেইকাৰণে দু দুবাৰ, তিনি তিনিদিন মান বৰষুণ পৰিলে হৈ যাব, এ বিঘা মান ৰুবলৈ, উম।
উম।
এ মানুহৰ ভৰাটো আমি, আমি মালিকে আমাৰ নিজে ৰুংগে উম।
অভিযা যায়
আজি আৰু নলওঁ, আৰু অ। ৰাতিপুৱা যাওঁ, বোৱাৰী এজনী লৈ যাওঁ, তাইকো ৰুই দিওঁ, তাইও মোক ৰুই দিয়ে। দিয়া, তেনেকে। উম
অহ, অহ, তেনেকে সলনা-সলনিকে কৰে, আৰু, আৰু তেনে হলে, উম,
হাজিৰা ৰৈ যায়।
পইচাটো
হয়, হাজিৰাটো বোলো ৰৈ যায়।
বিলাকে কৰিলে আৰু বাচি যায় আৰু আৰু সেইটো ভাল। ভাল পোৱাই দিয়ক, তেনেকে কবাৰগ
উ', উম, অ, আপুনি সৰিয়হত তুলিব যায়?
অহ।
অ। অ।
সৰিয়হ তোলো, আকৌ সৰিয়হ তুলিবলৈ যাওঁতেহে বোৱাৰীজনীৰ লগতে সৰিয়হ তোলো, আৰু তাইয়ো-তাই-তাই খিনি মই তুলি দিওঁ‌ আৰু আ-আমাক
অ', ৰ'বচোন, অ', সৰিয়হ তোলে যে, আপোনালোকে এ হাজিৰা কৰেনে, সেইবিলাক ঠিকা লয়?
এনেই বেলেগৰ মাটিও ঠিকাত কিন্তু এনেই, আমাৰ নিজৰখিনি আমি সলনা, সলনিকে তোলোঁ আৰু।
অ', অ', ঘৰতে কৰে আৰু কেইবিঘা আছে আপোনালোকৰ সৰিয়হ তলি মাটি?
ছবিঘা মান
অ', অ', বা ছবিঘা মাটি সৰিয়হ তেনেহ'লে আপোনালোকে ধেৰ পায় দেখোন ন?
অ', নিজৰ, নিজৰটো ইমান নাই বাৰু, লোকও আছ চে, নিজ নিজৰে ইমানখিনি নহয়, আৰু লোকৰো কৰোঁ।
লোকৰ আধি কৰি পেলাই জানো লাভ হয়? আজিকালি সাৰ হাল বোৱাবোৰ বহুত
হয়, আৰু কিবা এটা থাকেগৈ আৰু নিজে কৰিলে থাকেগৈ লোকে চব লোকে কৰি দিলে নাথাকে আৰু। অ', আধা নিজে লোকে লৈ যোৱাৰ পিছত নাথাকে আৰু।
অ', অ', তাকে অ'।
আমি মাৰা কৰা চব নিজে কৰোঁ। তোলা নিজে কৰোঁ। মাত্ৰ ট্ৰেক্টৰখনে হেৰি কৰিহে দিয়ে, আমি চব
অ', সৰিয়হ তোলা কামটো ভালো লাগে ৰ'দত হয়নে?
উম, না তেতিয়া ইমান গৰমটো নপৰে যে
ঠাণ্ডা দিন হয়, ভালো লাগে ধৰক।
অ', ভালো লাগে তিনি, চাৰিটা মানুহ হ'লে একদম ধুনীয়াকে ৰাতিপুৱাই টিফিন লৈ যাওঁ আৰু।
কি নিয়ে তাত খাবলে?
ৰুটি, ভাজি লৈ যাওঁ। ভাত নাখাওঁ দেই ৰুটি, ভাজি লৈ যাওঁ, নহ'লে কেতিয়াবা ভজা চাউল জলপান লৈ যাওঁ।
অহ, উম দ দূৰত নে ওচৰতে?
এই দূৰতো আছে, ওচৰতো আছে।
অ দিয়ক।
দুই ঠাইতে আছে। মানে দূৰতো যাও,
অহ-অহ-অহ।
নিজে কৰিব লাগে এইবিলাক। কাম আও।
অ' ন গাঁৱত থাকিলেটো আৰু খেতি কৰিয়ে খাব লাগিব হয়। এতিয়া আমি আৰু গাঁৱলীয়া মানুহ। গাঁৱত খেতি কৰিয়ে খাব লাগিব। এতিয়া এইবাৰ সৰিয়হ কৰিছিল নে নাই?
এইবাৰ কৰিছিলো। হ যোৱা বাৰু কৰিছিলো।
আপোনালোকে এবিঘাত কিমান মান আহে?
কোনোবা এবাৰ ভাল হয়, কোনোবা এবাৰ বেয়া হয়, পাঁচ মোন ছমোনকৈও পৰে, কোনোবা এবাৰ দহ মোনলৈকে পৰে।
অ' আপোনালোকে মানে খেতিও, ওপৰটো অকণমান চলিব পাৰে আৰু।
পাৰি-পাৰি-পাৰি চলি অ চলিব পাৰি আৰু মানে হাজ পইচা। সাৰৰ চাৰত গা হাল বোৱা কৰা গোটেই খিনি দাম কাটি কৰি অলপ কেইটামান থাকি
উ অ হৈ দিয়া আও। বিপদে অপদে বেচিব পাৰে আও।
উম, বেচিবই লৰা-ছোৱালী পঢ়িলে কিবা এটা আনি দিবলৈ বা কঠীয়া পেলোৱা হৈ আছে কঠীয়া ডাঙৰে হৈ আছে। অকন ৰুব পৰা হৈ আছে। উম' কিন্তু পানী হোৱা নাই।
এ ৰোৱা পথাৰ ৰোৱাতুলি পথাৰ ওচৰত তে দূৰত
ওচৰতে আছে।
অ' ওচৰতে আছে।
উম' ওচৰতে আছে।
আপোনালোকৰ কঁঠাল গছ আছে নেকি?
আমাৰ কঠাল গছ নাই।
খাইছে নে নাই এইবাৰ কঁঠাল।
কঁঠাল খাইছো আও।
আমি আজি কঁঠাল খালো নহয়, আ আমি আজি কঁঠাল খালো নহয় বুইছে। এ গৰমত। খাই লৈ পেলাই এতিয়া অ, বেছি গৰমতে যে কঁঠাল খাই। দিলোঁ।
উম।
পেলাই আৰু গৰমতে আৰু কি কৰি থাকিম আৰু।
খাব লাগে। গৰমতে কঁঠাল খায় মানুহে, অ খোৱা বস্তুটো খাবই লাগে গৰমৰ ফল আও।
হয় কথাটো, খাওঁ আমি বাৰু কম প পৰিমাণে এতিয়া। তেনেকে আমাৰ নিজৰ নাই আও। বেলেগৰ পৰা আনি পেলাই খাওঁ আও। এইবাৰ আম খাইছে নে নাই আপোনালোকে? সিজা ভাট।
আম খাইছো বহুত খাইছো।
অ', বহুত খাইছো এইবাৰ আম বিলাক লাগিছে হয় মানুহৰ
অ', মানুহ আমি কিনি খোৱাই নাই বাৰু। বেলেগৰ পা দি দিছে ওপা দিয়ে তপা
অ' হয় নেকি?
উম, আমি কিনিব লগীয়া হোৱা হোৱা নাই ইটোয়ে দিয়ে সিটোৱে দিয়ে
অ' হক দিয়ক ভালেই তেনেহলে।
উম, মালিকক দি, দি পিন পথাৰলে গ'লে ইটোৱে মাতি পেলাই কেইটামান দি পঠাব সিটোৱে মাতি কেইটা কেইটা মান দি পঠিয়াই।
অ এতিয়া ভাত খালেনে নাই
ভাত খালোঁ
অ ভাত খালে
উম
খালে
ভাত ভাত দালি আও আজি আলু পিটিকা কৰি খাইছোঁ
অ অ ঠিকে আছে অ নেমুটো খাব লাগে গৰমত
উম নেমু চেপি ললোঁ আও বোলো আজি চিম্পুলকে খাও সদায় নো একেসোপাকে কিমান খাম আও সেইকাৰণে বোলো চিম্পুলকেও কেতিয়াবা খাব খাব মন যায় পিটিকা ভাত
বাৰু ঠিকে আছে দিয়ক খালে যদি শুই থাকক কাইলে কথা পাতিম দিয়ক।
উম উম উম হব দিয়া